হেল্ল'! হয়।
গোবিন্দা ৰয় ন'।
হা! হা! হ! ৰ! ৰ! অ শুনি আছ নে?
হো
চাহ তাহ খালে নে নাই?
অ চাহ খালো এতিয়া ভাতে খালো
অ কিহেৰে?
কিহেৰে মানে এই দালি বনাইছে ভেন্দি, আলু,
আচছা কোনে বনালে?
উ
হুহ
আপুনি,
মই খালো মানে কেতিয়াবাই খালো ।
অ কিহেদি?
বনালো নিজে অ কিহেদি মানে, আছিলে মানে চাহ খালো তাৰমানে ৰাতিপুৱাতো অ দিছ আছিলে মেগী আছিলে তাৰপিছত দুপৰীয়া আৰু ভাত
উম
বনাব লাগিব মই আৰু
হয় নেকি কিহেৰি বনাব?
মানে দালি থাকিব আৰু মাছ কিবা ভাজা এনেকে বনাম তুমি?
উম আমাৰ চাগে চিকেন বনাব
হা
চিকেন
আচ্ছা
মাংস
অ
উ
তেতিয়াহ'লে তুমি বনাবা নে কি?
নাই ঘৰত আছে পেহী বনাব,
অহ আৰু
এনে তোমাৰ প্ৰিয় খাদ্য কি?
মোৰ প্ৰিয় খাদ্য মোৰ প্ৰিয় খাদ্য ক'বলৈ গ'লে ভাতে বুলি ক'ব পাৰি‌। তোমাৰ?
ভাতে হয় মানে প্ৰিয় খাদ্যয় মানে তেনেকা এ ভাত বুলি কথা নহয়। মানে প্ৰিয় খাদ্যটো কি আচলতে ত মানে
অ প্ৰিয় খাদ্য প্ৰিয় খাদ্য বুলি কলে চব্জিব চবজি বুলি কলে, কি হয় মানে চব হেৰিটোয়ে ভাল লাগে। মই তাৰ মানে হেৰিটো বেছি ভাল লাগে কি বুলি কয়? এই যে ৰঙালাও আছে ন।
হয়।
ৰঙালটো।
উম। অ ৰঙালাওটো বেছি ভাল লাগে
অ আজিকালি আৰু কঠলা কঠালা গুতি সেইটোও ভাল লাগে। সেয়ে আৰু।
সেনেকাইে বতৰ বতৰৰ টেষ্ট হা
হা?
বতৰৰ টেষ্ট বতৰৰ
হয় বতৰৰ ফল বত তৰৰ। খাব লাগে আৰু। বতৰ তুমি কি ভাল পোৱা নে নাপা ৰঙালৈবিলাক খাই?
এনেই মই চব ভাল পাওঁ যি দিয়ে তাকে খাওঁ।
অ।
মই মানে এনেকে সেউজীয়া শাক পাচলি বেছি ভাল পাওঁ। বেয়া পোৱা বস্তু নায়েই।
অ অ চব খাই দিয়ে অ তিতা কেৰেলা তিতা কেৰেলা খাই ভাল লাগে বহুতে
বেয়া পায় কিন্তু মোৰ ফেভৰেতে হয়।
অ।
অ মানে তিতা কেহাত টেঙা এইবোৰ খাই বহুত
অ। টেঙা টেঙা খাই ভাল পোৱা নেকি?
উম। এতিয়া বাৰু বেছি খোৱা নাই।
কি টেঙা সেইটো? খায়
যিকোনো হয়, ৰবাব টেঙা, কাজি, নেমু। বগৰী টেঙা, তেঁতেলী টেঙা
গোটেইখিনি তাৰমানে ভাল পোৱা। আচ্ছা। খাব লাগে। মোৰ, মানে হেৰি কি-কি বুলি কয়, এই লেবু টেঙাটো
অ'।
সেইটোও ভাল লাগে আৰু। আম টেঙা তে
অ' উম। আম টেঙা
আম টেঙা টো ভাল লাগে আৰু, আমটেঙাটো পেষ্ট খাই যেনেকে হ'লেও, আচাৰ।
ইভিনিঙত কি কৰা? তুমি চাত এটা খোৱা নে নাই?
ইভিনিঙত চাহ-তাহ বেছি নাখাও, চাহ নাখাৱেই প্ৰায়।
এনে ভাত-চাত খাই দিওঁ।
অ'
তাতে খাওঁ অকল। কেতিয়াবা ফাষ্টফুড খাওঁ।
অ' ফাষ্টফুড, ফাষ্টফুড। ভাল পোৱা নেকি?
উম ফাষ্টফুড ভাল পাওঁ।
অ' মই কিন্তু ফাষ্টফুড ভাল নালাগে আৰু। মই নাম নাজানো, মম', চাওমিন কি কি আছে এইবিলাক? বনাব জানা নেকি?
অ' বনাব নাজানো তেনেকে। কে ভালকে
অ এইটো এনে বনাবাচোন মোক বনাই খুৱাবা কেনেকে বনাই হয়
অ
কেনেকে প্ৰচেছটো মানে হা
তুমি পিছে কি কি বনাব জানা
মই মই আমাৰ যিখিনি ঘৰুৱাই খিনি জানো আৰু চাহ তাহ ভাত চাত আৰু বাকী ফাষ্ট এইবিলাক এইবিলাক নাজানো বাহিৰৰ খাদ্য এইবিলাক নাজানো
নেবা আৰু মই ভালো নাপাওঁ বাহিৰত খাদ্যটো
হয় নেকি
আমাৰ লোকেলত দৰে হ'ব নোৱাৰে সেইটো আমি পাই আহিছোঁ যেনো সৰু পৰা খাদ্যটো ভাত
হাত পান ফে ফেভৰেট হয় আৰু ভাত মানে ফেভৰেট হয় আৰু ভাত নহ'লে
অ ভাত মানে ফেভৰেট মানে বুলি কথা নাই মানে ভাত ত মানে আগৰ পৰা মানে সৰুৰ পৰা
সেইটোতো সৰু পৰা হয় নাই যদি এ যদি তোমাক মানে এঠাইত দিয়ে ত ভাত নোহোৱাকে তোক এমাহ থাকিব লাগিব বেলেগ খাদ্য খাই পেলাই তুমি কি খাই থাকিবা
মই মই মানে যদি কিবা ফল চল থাকে
ফল চল বাকী বাকী বেলেগ ৰুটি চু তেই
অ ৰুটি চুটি অ ৰুটি চুটি খাম গতিকে ফ দুয়োটাই আৰু চলিব আৰু
উম সেইটো
ভাত মানে ভাতক যদিও খাওঁ ভাতটো হাঁ
মংস কি?
মাংস মাংস মোৰ ক'ব গলে এই যে আছে গাহৰিটো
অঁ
গাহৰিতো মোৰ বনে ভাল পাওঁ বেলেগ খোৱা ভাল পাওঁ আৰু গাহৰিটো ভাল বৰহিয়া আ হা
ফেভৰেট হয়।
আহ
আৰু একো নালাগে
হ হা গতিকে গাহৰিটো ভাল এইটো টেষ্টি আছে এইটো
উম বহুত
অ খাব লাগে গাহৰি
উ আমিতো সপ্তাহত দুদিন দুবাৰ তিনিবাৰকে হয়।
আমাৰ সপ্তাহত নচলে মাহত মানে দুইবাৰ এনেকে চলে আৰু
উম
অ সেনেকেই আৰু বেছি খাব বলে নালাগে সেইটো কাৰণে আৰু পিছত কম নেকি,
এ হে
এইটো খাদ্য আৰু ঘৰৰ সৰু মানুহ কি, কি কি খায়?
ইয়াৰ মানুহে কি খায়?
খোৱা খাদ্য
চিকা
কিছেট আপ অ খাৰ অ ৰাজবংশী খাৰ খায়
উম সেইটোটো প্ৰিয় খাদ্য ।
ফেকীয়া। হাক ।
উম ঢেঁকীয়া। শি দালি
হয়।
উ
আৰু? চেংঘৰে। শুকান মাছ! আৰু কি শুকান মাছৰ আচাৰ আছে ন?
শুকান মছৰ আচাৰ পোৱা নাই আজি লৈকে। পোৱা নাই আজিলৈকে।
পানেকে মই। আছে আমাৰ পিছত মই নাখাওঁ।
উম।
শুকান মাছ। তো কিবা লেতেৰা লাগে মোৰ। দেখিলে।
কিছুমান ভাল লাগে মানে যিবিলাক। ঘৰতে শুকাই সেইবিলাক।
হয় হয়, শুকাই তাৰমানে এটা নিয়মত, হয় উম কিবা এটা নিয়ম আছে বানত। আমি বনাব নোৱাৰো।
উম।
সেৰি। বনাই তোমাৰ কিনি অনা আছিল। তাকে ।
উ
এনেককুৱা আৰু। অ, ভাতটো অলপ পিছত খাবাই ন?
হা।
ভাতটোতো অলপ পিছত বনাবাই
আহ।
হেল্ল'।
আহ।
হয় আৰু এতিয়া আৰু কেইটা বজাত খাব ভাত ভাত বনাব।
অ, এতা দেৰটা বজাত এতিয়া আম খাই আছো। অকমান ঘৰৰে আম ন
অ অ আম কুটি খাব নেকি
নাই এনেই
আহ হা
ঘৰৰ মানুহে খাই আছে মই খোৱা নাই এতিয়ালৈকে
আচ্ছা ঠিকে আছে ভালেই তেনেহলে আৰু কলচ চল খাই ভাল পায় নে নাপায় ভাজা কলৰ